হেল্ল' কি কৰিছা?
এ ল আছো শুবি। কি কৰিবা আৰু?
আহ।
তুমি কি কৰি আছা?
মইয়ো এনে বহি আছো গৰম ইমান গৰম। ৰ'জ যে একদম খাওঁ খাওঁকে আহিছে আৰু
উম আঠ খেলা?
খালো খালো। তুমি খালা? অ', ভাত নাই। খোৱা মই ৰাতিপুৱাই খৰ্লি চখন কালো খালো ত পেট অ, ভোকে লাগে নাই এতিয়া সেইটো কাৰণে খোৱা নাই। আমি ক''বাত যোৱা প্লেনি ক''বাত যাও ব'লা। ফুৰিবলে।
ব'লা ক'ত যাবা?
দাৰ্জিলিং যাওঁ। পইচাটো তুমি দিবা নি এক
অ ময়ে দিম বাৰু। তুমিও উলিয়া বা! অ',
অ',
তাকে সৰলপাৰা যাওঁ। সৰলপাৰা।
সেইটো ক'ত আছে চৰলপাৰা?
কুক
সেইটো কি জেগা হয়?
অসমতে
অসমত তাছে গম পাইছো কোৱা যাৰ অসমতে আছে বাট কি চৰল পাৰা কেনেকুৱা জেগা হয়?
ভালেই ধুনীয়া যেগাটো গ
সৰালপাৰ তো কেনেকুৱা জেগা ধুনীয়া তু মন কেনে মানে নেচাৰত। জেগানে এনে গছ গছনি পাহাৰ আছে নেকি?
অ', অ', তেনেকুৱা আৰু এনেকুৱা নদী আছে। মানে পাহাৰৰ ওচৰতে আৰু। উ দিয়া আছে। আছে পুৰা হেৰি আছে।
অ', তুমি গৈছা নেকি?
মই গৈছো এবাৰ।
কেতিয়া গ'লা তুমি?
হ'ল এমাহমান
অঁ
এই গৰমৰ মনতে যোৱা
অ',
উম
ঠিকে তেতিয়া হ আৰু?
হয়।
ইমান গৰমটোত ভাল জেগা এটালে যাব মন যায় ইমান গৰম পানী থকা ৱাটাৰ ফল থকা।
অঁ, ঐ মই পূৰ্ণ দুইনা মই আনা পূৰ্ণ দুুইন মই আনা
উ
ৰাখো আমে লবে হে লবে
অ
উম তুম হা চবে লগৰ খিনি যাওঁ আকৌ তুমি মই আমাৰ ফ্ৰেণ্ড খিনি। অ ভাইটিকো লম
অ
উম
এতিয়া যাবা
কেতিয়াকে মানে যাও এইটো জুলাই মাহতে গৰমৰ দিন বেছি ৰিব তেতিয়া ভাল লাগিব তেতিয়ালে খেতিও শেষ হব
উম উম নাইন থ্ৰী নাইন ফ'ৰ নাইন থ্ৰী নাইন ফৰ্ নাইন থি নাইন ফ'ৰ লিখিম না নাইন থি নাইন ফ'ৰ ছেভেন এইট ডাবুল নাইন ছেভেন এই ডাবুল নাইন এ সেই বাছ আাছ নে
ন
এই আপনি
নাইন থ্ৰী নাইন ফ'ৰ ছেভেন এইট ডাবল নাইন ডাবুল নাইন।
ব
ডাবল নাইন এইট ফাইভ এইট ফাইভ
অ কোৱা। উম আৰু যাবা ন তেতিয়া।
উম উম
অ এ জুলাই মাহতে ফিক্স কৰো আৰু
হা হা
জুলাই মাহতে এটা দিন ফিক্স কৰো আৰু পইচাটো তুলিব লাগিব।
কি কি
পইচাটো তুলিব লাগিব বোলো তেতিয়া
অ
অ আৰু তেতিয়া ভালেই ফুৰিব কেইদিনৰ কাৰণে যাম এনে আমি?
যাম দুই তিনি দিনৰ কাৰণে।
অ তাত থাকিব লাগিব হোম ষ্টে বিচাৰিব লাগিব। থাকিবৰ কাৰণে এ চাওঁ গ বলত চাই ল'ম আৰু নেটত চাই ল'ম সেইবোৰ বস্তু ন ক'ত কি কৰা যায়।
উম
এনে জেগাডোখৰ ভালনে বাৰু?
ভালেই।
হয়
উ
উম এতিয়া কলেজতটো আগষ্টৰ এক তাৰিখৰ পৰাই খুলিব চাগে, কি তাৰ পাছত খুলিব তোমালোকৰ?
তেতিয়াৰ পৰাই খুলিব আৰু।
আৰু মেজৰ কিহত লৈছা?
স
অ' হিষ্টৰি কিললজ।
অ' মানে ললো আৰু।
অঅ। ঠিকেই দতিয়া।
উম উম
বা অহাই নাই নেকি?
নাই অহা।
অ, কিমান দাম লাগিব বা?
আহিবই চাগে আৰু বেছিৰাও নাই। আহিব হলেই।
অ' মানে নে আম। এটা চাবজেক্টত যে সোমাই যে নতুন পলিচি যে
তে কন আ
তুমি কেনেকে ললে তেতিয়াহলে?
শ্বৰুখ।